হেল্ল' অ' কোৱা, খবৰ খাতি নাই যে, তোমাৰ?
এই কেইদিনমান অলপমানে ব্যস্ত আছিলোঁ খেতি-বাতিত।
হয, খেতি লাগিছে ন?
খেতিত লাগি আছোঁ, তাকে তোমালে বহুত দিন ফোন কৰিবলে হোৱাই নাই।
এ, মোৰো মানে সময় নাই, গম পাইছানে মোৰো অলপ খেতিপথাৰ লাগিছোঁ, দান খেতি।
অ' এই-এইকেইটা দিনৰ মানে চব মানুহ ব্যস্তই আৰু লাগিবই লাগিব দিয়াচোন।
হয় দিয়া তুমিতো, তুমিতো ধান তুমিতো ধান-খেতি নকৰা ন?
ধান-খেতি এইবছৰ কৰিছোঁ আগতে আমি আধি দিওঁ।
হয়।
এইবছৰ আৰু ঘৰত
এতিয়া তুমি ধান-খেতিতে ব্যস্ত নে?
উ অ' ধান-খেতি কৰি আছোঁ আৰু লগতে মই সেই কাঠ-কাঠ ফুলা খিনি যে তা, ব্যৱসায়টো অলপ ডাঙৰ কৰিম বুলি ভাবিছোঁ।
অ' তোমাৰ কাঠফুলা ব্যৱসায়টো আছে নহয়?
আছে আছে। মই তোমাক কৈছিলো নহয় কেতিয়াবা খবৰ দিবা বুলি লাগিলে।
হয় মই এইটো কৰিব বিচাৰো খেতিটো। সেইটো মানে মই ভালকে জনা নাই। মই অভিজ্ঞতা নাই যে আৰু নাজানো ভালকে।
তুমি কৰিব পাৰা মই সহায় কৰি দিম নহয় তোমাক কৰিবলে।
হয় প্ৰথম এইটো মানে পৰিৱেশটো কেনেকুৱা লাগে বাৰু? কাঠফুলা খেতিৰ কাৰণে।
কা কাঠফুলাৰ খেতিৰ কাৰণে তোমাৰ প্ৰথমতে এটা আছুতীয়াকে ঘৰ লাগিব যত তোমাৰ ঘৰটো এ চেচুকীয়া জেগাত হ'ব লাগিব।
হয় হয় মানে সেমেকা পৰিৱেশৰ।
অ' সেমেকা পৰিৱেশ হ'ব লাগিব। য'ত তোমাৰ ৰ'দ মানে প্ৰত্যক্ষভাৱে যাতে ঘৰটোত ন পৰে তেনেকুৱা।
হয় তেনেকুৱা ধৰি লোৱা বাৰীত কৰিব পাৰি আৰু বাঁহৰ তলত।
বাৰীত অ' বাঁহৰ গছৰ তলত চেচুকীয়া জেগাবোৰত তুমি কৰিব পাৰা বাৰীত
হয়
আৰু বেছি কষ্ট নাই আৰু গুটি চুটিৰ বাও তুমি মোৰ পৰাই লৈ যাব পাৰিবা।
তোমাৰ গুঠি আছে ন'?
গুটি মোৰ আনি থোৱা আছে, মই অনলাইনত অৰ্ডাৰ দিহে আনো।
অনলাইনত গুটিটোৰ দাম কিমান?
গুটিৰ দাম বেছি নহয়, কেজি তোমাৰ ডেৰশ টকাত পাই যাবা।
কেজি এক কেজি আনিলেতো বহুতখিনি হ'ব।
এক কেজিত তোমাৰ আঠটা চিলিণ্ডাৰ বা ছটা চিলিণ্ডাৰ কৰিব পাৰিবা ডাঙৰকে।
এই চিলিণ্ডাৰটো কেনেকে বনোৱা হয়?
চিলিণ্ডাৰটো বনাবলে মানে কি হ'ব প্ৰথমতে তুমি খেৰ ল'ব লাগিব। ঘৰতে তোমাৰটো খেৰ আছেই হয় নহয়।
হয়, ধান খেতিৰ খেৰটো?
অ' ধান খেতিৰ খেৰটোও ল'ব পাৰা আৰু কিছুমানে নৰা দিও কৰে দেই।
হয়
খেৰটো প্ৰথমতে তুমি সিজাই ল'ব লাগিব, সিজাওতে মানে কি হয় এ যাতে বীজাণুবোৰ মৰি যায় সেই কথাটোলে চাই পেলাই কিছুমানে চূণ পানী দিয়ে চূণ দিয়ে আকৌ কিছুমানে কীটনাশক দ্ৰব্যও দি দিয়ে।
হয় হয়।
তুমি সেইখিনি নিদিয়াকে অকল সম্পূৰ্ণ ভালকে একদম সিজাই দিলেও হ'ল একো অসুবিধা নহয়।
সিজোৱাৰ পিছত কি কৰিব লাগিব?
অ' সিজোৱাৰ পিছত তুমি সৰু সৰুকে কাটিব লাগিব খেৰখিনি।
হয়।
আৰু তুমি সিজোৱাৰ আগতো কাটি ল'ব পাৰা।
কাটি পেলাই সিজাব পাৰি ন'?
অ' কাটি পেলাইও সিজাব পাৰা আৰু তুমি সিজাই লৈ পেলাইও কাটিব পাৰা সেইটো একো অসুবিধা নাই।
হয় ধৰি লোৱা মই কাটিলোঁ সৰু সৰু, কিমানটো ছাইজৰ কিব লাগে টুকুৰা টুকুৰ
টুকুৰা টকুৰকে তোমাৰ দুই তিনি চেণ্টিমিটাৰ চাইজত কাটিলেই হ'ল।
হয়, হয়, তাপা কটাৰ পিছত তোমাৰ সিজাম, সিজোৱাৰ পিছত আকৌ শুকুৱাব লাগিবনে?
অ' শুকুৱাব তোমাৰ সম্পূৰ্ণ শুকুৱাব নালাগে, পানীটো অকল টোক খালেই হ'ল, মানে বেছি শুকুৱাই দিলেও বেয়া। ফ ফৰিয়া হৈ যাব যে।
আচ্ছা, খেৰটো মানে অকমান সেমিকি থাকিব লাগিব। অ' হয় তাৰপিছত।
তুমি এই বজাৰতে পিপ পলিথিন থাকে।
হেল্ল', তোমাৰ মাত, তোমাৰ মাতটো অহা নাই ভালকে।
এতিয়া শুনিছানে?
হেল্ল', অ' এতিয়া শুনিছোঁ কোৱা? হয়, হয়, কোৱা, খেৰটো শুকোৱাৰ পিছত কি কৰিব লাগিব?
খেৰটো শুকুৱা পিছত বজাৰতে পায়।
হয়, হয়।
অ' সেই পুলিটিংটো আনি পেলাই। তাত তুমি হেঁচি, হেঁচি খেৰটো ভৰাব লাগিব, আৰু গুটি খিনি। এ মানে এটা নিয়ম আছে, সেই নিয়ম। কাষে, কাষে, লাহে, লাহে, মানে সেই কাঠফুলাৰ বীজ খিনি দিব লাগিব, সিঁচিব লাগিব।
হেল্ল'?
শুনা পাইছা নাই, হেল্ল'?
অ' নেটৱৰ্কটো ভালকে অহা নাছিলে, অ' কথাবোৰ ফাটি ফাটি আহিছে।
হেল্ল', এতিয়া শুনিছা নে? অ' মানে কি কাঠফুলা খেতিৰ কাৰণে মানে তোমাৰ সেই আছুতীয়াকে এটা পলিথিন পায়, চিলিণ্ডাৰ বনাবলে।
হয়, হয়।
সেই চিলিণ্ডাৰটো বনাব লাগিব, তুমি সেই পলিথিনটো কিনি আনি।
তাতে এই গুটি যে দিয়ে তোমাৰ খেৰ খিনি, মাজত দিব লাগিবনে নে কাষে কষে?
কাষে কাষে দিব লাগিব মাজত দিব নালাগে।
আচ্ছা, আচ্ছা, তাপা আকৌ পলিথিনতোটো বন্ধ থাকিব, তাপা গজালিটো কেনেকে আহিব?
অ' ন তুমি পলিথিনটোত হেঁচি হেঁচি যেতিয়া খেৰখিনি ভৰাবা, তাৰপিছত ওপৰৰ ফালে গা গাঠি মাৰিব লাগিব, যাতে বায়ু সোমাব নোৱাৰে।
হয়।
তাৰপিছত তুমি সেই পুলিথিনটো ফুটাই দিব লাগিব, এই কাষে কাষে ফুটা অলপ কৰি দিব লাগিব, যাতে গজালি ওলাই আহিব পাৰে।
আচ্ছা, সেই ফুটাই দি গজালি আহিব, অ' তাৰপিছত?
অ' আৰু প্ৰথম অৱস্থাত মানে কি ফুটা খিনিৰ সন্মুখত তুমি কপাহ ভৰাই পেলাই। মুখখন বন্ধ কৰি থব লাগিব, যাতে তোমাৰ বেলেগ বীজাণু বা বেলেগ পোকপতংগ খেৰ খিনিৰ মাজলে নোসোমাই।
হয়, হয়।
তাৰপিছত যেতিয়া তোমাৰ একৈশ দি, একৈশ দিন মানৰ পিছত কি হব। তোমাৰ সেই কাঠফুলাৰ গোটেই চিলিণ্ডাৰটো দেখিবা, লাহে লাহে গজালি ওলাইছে, আৰু অলপ বগা, বগা হৈ আহিছে।
হয়, হয়।
তেতিয়া তুমি মানে সেই কপাহখিনি আঁতৰাই দিবা, যাতে গজালিটো বাহিৰলে ওলাই আহিব পাৰে।
হয় তাৰ পিছত।
আৰু দৈনিক তোমাৰ পানী দি থাকিব লাগিব সেইখিনি ৰাতিপুৱা বা গধূলি বা এনেকে পানী অলপ অলপ চ তিয়াই দিব লাগিব এ
পানী পানীটো মানে গুটিটো দিয়াৰ পৰাই দিব লাগিব নে গজালি অহাৰ পিছত।
অ গজালি অহাৰ পিছত দিলেও হ'ল গুটি দিয়াৰ পৰা দিব নালাগে।
পানীটো দিব কাৰণে কেনেকে দিবা পানীটো দিবলে অলপ অসুবিধা হ'ব।
অ তাৰ কাৰণে তোমাৰ স্প্ৰে কিনি আনিব লাগিব। সে আমি যে এতিয়া চুলি কটা চেলুন আনিত যে দেখো স্প্ৰে এটা যে
হয় হয়। হয় হয়।
সেই স্প্ৰেটো আনি পেলাই তুমি তেনেকে পানী দিয়া ব্যৱস্থাটো কৰি ল'ব লাগিব নিজে।
অ তেতিয়া সুবিধা হ'ব হয়। তাৰপিছত?
অ তে তেতিয়া তোমাৰ লাহে লাহে মানে গজালি খিনি ডাঙৰ হবলৈ ধৰিব আও যেতিয়াই তুমি কপাহ খিনি এৰুৱাই দিবা গজালি খিনি মানে পলিথিনটোৰ বা বাহিৰলৈ আহিব।
হয়।
তাৰ পিছত আৰু তোমাৰ বিশেষ কষ্ট নাই, সদায় তুমি ৰাতিপুৱা গধূলি পানী ভালদৰে দি থাকিবা। ডাঙ হৈ হৈ আহিব। এমাহ মানৰ ভিতৰত খাব পৰাকে ওলাই যাব।
অ মানে এইটো কেনেকে গম পাম যে এইটো খাব পৰা হৈছে নে আৰু ডাঙৰ হ'ব?
এ তুমি তোমাৰ মানে প্ৰথমতে আহ এ যেতিয়াই দেখিবা পূ পূৰ্ণাংগ হলে মানে তুমি গম পাই যাবা দেখিলেই গম পাবা আৰু।
হয় হয়। মানে এক মাহত তোমাৰ খাব পৰা হৈ যায় গুটি দিয়াৰ পৰা?
এ অ এক মাহত খাব পৰা হৈ যায়। ভালকে যত্ন ল'লেই হ'ল। পানীখিনি দি থাকিব লাগিব।
হয় হয়।
উম আৰু তোমাৰ লাভ আছে লাভ আছে। বিশেষ ইমান কষ্টও নাই। প্ৰথমতে অলপমান যি কষ্ট কৰিব লাগে আৰু খেৰ কটা পৰা ধৰি সিজোৱালৈকে।
হয় হয়।
তাৰপিছত তোমাৰ বিশেষ কষ্ট নাই। ধুনীয়াকে খেতিটো আগবঢ়াই নিব পাৰা আৰু এইবোৰৰ বৰ্তমান বহুত দাম বজাৰত আৰু ডিমানো বেছি।
হয় হয়। এই খেতিটো এ ক যিটো মানে ধান খেৰটো যে? কাটা যে তুমি?
হয় অ।
সেইটো কিহে কাটা?
এ এইটো দায়ে কাটিব পাৰি, কিছুমানে অকমান ডাঙৰ পকীয়া কেঁচি থাকে এই কাঠফুলা যোনখিনিয় প্ৰফেচনেলি কামটো কৰে। তেওঁলোকে তেনেকেও কাটে।
আৰু মেচিনো পায় নেকি বাও? কাটিব কাৰণে?
অ মেচিনো পায়, মেচিন এটা আছে কিন্তু অলপ দামী সেই মেচিনটোত খেৰ খিনি ভৰাই দিলে মানে একদম সমান জোখত কাটি পেলাই ওলাই আহে।
অঁ আচ্ছা ঠিকে আছে। তোমাৰ মেচিন আছেনে তুমি দাৰে কাটা?
না না মই দাৰে কাটো মই মেচিন নাই নাই আমাৰ ঘৰতে মানে লৰা এটাও আছে আমি দুটাই মিলি পেলাই কাটো আৰু।
হয়, হয়, এতিয়া এতিয়া কৰি আছে ন খেতি?
কৰি আছোঁ‌, কৰি আছোঁ‌, তুমি কাঠফুলা লাগিলে জ্বনাবা, মোৰ মানে হৈ আছে বেচিব পৰা।
আচ্ছা, খাব পৰা হৈ আছে? অ', মই এদিন আনিব লাগিব বাৰু। দামটো কিমান?
আ। আনিবা আনিবা, মই এনেই বেলেগ পা তোমাৰ দুশ বিশ টকাকে লওঁ, তোমাক মই মিলাই মেলি দি দিম আৱ এ এশ ষাঠি টকা, আশী টকাত।
বাৰু বাৰু, আৰু হেৰি নহয় এইটো এইটো কাঠফুলাতো বিভিন্ন ভাগ আছে নি বাও? মানে বেলেগ বেলেগ কাঠফুলা আছে নি?
আছে আছে পা-কাঠফুলা কেইবা প্ৰকাৰও আছে, তোমাৰ এবিধ আছে তোমাৰ এনেদৰে মই তোমাৰ বুজোৱাৰ গতে হয়, এবিধ আকৌ তোমাৰ বস্তাতে তুমি এনেকে মাটি চাতিটো কৰিব পাৰা।
অ', মাতিটো কৰিব পাৰি?
অ', সেই কাঠফুলাটো কিন্তু অ', অকমান নিয়মতটো অলপ বেলেগ বেলেগ, মই ইমান নাজানো আৰু সেই কাঠফুলাটো মানে অলপমান টান হোৱা বলে, বহুত মানে যত্ন ল'ব লাগে।
হয় মানে কোনটোত মানে বেছি হেৰি আছে লাভ কোনটোত হয়?
লাভ এতিয়া মই তোমাক বুজোৱাটোতে লাভ আছে, এইটোত তোমাৰ অ', অলপমান কষ্ট কৰিলে বহুত ভাল প্ৰফিট এটা হয় মানে।
হয়, আৰুতো গোটেইকেইটা কাঠফালাৰৰ দামটো বেলেগ বেলেগ ন, তুমি যিটো কৰিছা সেইটো দাম বেলেগ।
অ', দামটো বেলেগ, আৰু খোৱাতটো বেলেগ বেলেগ হয।
হয় হয়, কোনটো খাবলৈ বেছি টেষ্টি কোনটো?
আহ, খাবলে আমাৰ এইটোও যোনটো এতিয়া আমি যোনটো খেতি কৰি আছো এইটো মাংস নিচিনা লাগে, খাবলে বেয়া নালাগে, ভাল লাগে।
হয় হয়, আৰু কাঠফুলাটো মানে প্ৰটিন থাকে ন?
অ', কাঠফুলাটো এটা প্ৰটিন জাতীয় আহাৰ হয়, তাত তোমাৰ প্ৰটিন থাকে, তাৰপৰা শৰ্কৰাও থাকে।
হয়, এইটো খালেটো মানুহৰ স্বাস্থ্যৰ কাৰণে ভালেই।
স্বাস্থ্যৰ কাৰণে বহুত ভাল, এ, মানে এতিয়া আমি ব্ৰইলাৰ মাংস খাওঁ যে ব্ৰইলাৰ মংস যিমানখিনি মেডিচিন দিয়া থাকে বা ঔষধ পাতিয়টোৱে গোটেই ব্ৰইলাৰ টো ডাঙৰ কৰে।
হয় হয়। এতিয়া তোমাৰ ধৰা ব্ৰইলাৰ এক কেজি আনি খোৱাতকে এতিয়া বইলাৰ কেজি আনি খোৱাতকে কাঠফুলা আনি খুৱাই ভাল।
অ', কাঠফুলা আনি খুৱাই মানে শৰীৰৰ কাৰণে ভাল আৰু লাভজনক।
হয় হয়।
উম, বাকী এতিয়া তুমি তোমাৰ গাখীৰৰ ব্যৱসায়টো কৰি আছা নাই?
গাখীৰটো মোৰ এইগিদিন অলপ হেৰি, বৰ ভাল নহয় বেপাৰটো।
অ', কি হৈছে বা?
সেই মাজতে গৰু, গৰু মানে যিটো গাখীৰ গৰুৰ পোৱালি এটা মানে মৰিলে।
অ'।
কিবা বেমাৰ হৈছিলে বেমাৰত মৰা পা, এতিয়া মাকজনী গাখীৰ দিয়া নাই।
অ', লষ্ট হৈ গৈছে।
লষ্ট হৈ গৈছে, আগতে ধৰা তোমাৰ মোৰ জাৰ্চি গৰু আগতে তিনিজনী আছিলে।
উম।
তিনিজনীৰ পৰা তোমাৰ, ডেইলি এজনীৰ পৰা তোমাৰ প্ৰায় তিনি লিটাৰ চাৰি লিটাৰ আহে।
বাহ।
এই তিনজনীত তোমাৰ বাৰ লিটাৰ মান হৈ যায়।
হৈ যায় অ
অ চলিবলে হৈ থাকে এতিয়া আকৌ তাৰে এজনী পোৱালিটো মৰিলে দুজনী চলি আছে বাৰু
অ'
হলেও‌ আগৰ নিচিনা বেপাৰটো হৈ থকা নাই গাখীৰ‌ও এতিয়া তোমাৰ হোটেল এখনত মই দিওঁ
আচ্ছা
তাত তোমাৰ মিঠাই বনাই বা এনেকা কিবা কামত নিয়ে আৰু মোৰ পৰা
অ' থিকে আছে
তেনেকেই চলি আছোঁ আৰু
অ' বাকী তুমি এনেকৈ বিয়া বাৰু বা উৎসৱ পাৰ্বনলৈ গাখীৰ দিয়ানে নিদিয়া ঠিকাত
অ বিয়া বাৰুত দিয়া হয় বাৰু দৈ গাখীৰ লগাওঁ ধৰিলোৱা গাখীৰ দৈ যে কৰে
অ গম পাইছোঁ
সেইটো আও টেকেলিত তেনেকে দৈ কৰি দৈ বনাই দিওঁ
অ'
তেনেকে অৰ্ডাৰ আহে দছ লিটাৰ বিশ লিটাৰ এনেকে
অ ভাল ভাল হেই প্ৰথমতে মানে সৰুৰ পৰাই এটা ব্যৱসায় আৰম্ভ হয় লাষ্টত গৈহে ডাঙৰ হয়গে।
হয় হয় আৰু তেনেকেই চলি আছোঁ আৰু।
উম বাকী কিনা দানা দিয়া নে নে সিজোৱা ঘৰতে?
কিনা দানা বুলি নহয় তোমাৰ ধৰা ঘৰতো দানা বনাওঁ আৰু ঘাঁহ ঘাঁহ মানে গছৰ পুলি ৰুই লৈছো ঘাঁহৰ গছ
অ'
এইটো তোমাৰ গুটি সিঁচিব লাগে ঘাঁহটো হৈ যায় ন সেই ঘাঁহটো পাত দি পেলাই খুৱাওঁ বা তাতে তেনেকৈ এৰাল দিওঁ তাতে।
অ' অ'
তেনেকে খায়।
তোমাৰ ভাগৰ দেখিছোঁ তোমাৰ গৰুকেইজনীৰ স্বাস্থ্য ধুনীয়া দেই মই দেখো ৰাস্তা দি অহা যোৱা কৰি থাকোতে।
হয় মানুহে কয় বাৰু ভাল ভাল গৰু স্বাস্থ্য শকত আবত। লোকেল গৰুটো তেনেকে ৰখ খা নাই লোকেল গৰুটো তোমাৰ গাখীৰটো কম দিয়ে আও।
হয় বাৰু এতিয়া আমাৰে এক লিটাৰ কেহে দিয়ে।
হয় তোমাৰ আকৌ লোকেল গৰু।
আমাৰ লোকেল।
হয়েই গাখীৰটো কম হয় যে, তোমাৰ জাৰ্চি এজনী পুহিলে তোমাৰ কষ্ট হয় বাৰু অকমান